হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'!
কি কৰি কৰিছা?
এনেই আৰু এনেই আছোঁ। তুমি কি কৰিছা? খবৰ খাতি, খবৰ খাতি আছোঁ আৰু যেনে তেনে জীয়াই মেলি আৰু্ তোমাৰ?
ঠিকে আছে।
ময়ো আছোঁ আৰু যেন তেন, কিনো কবা।
অ হয়।
বাকী ঘৰতে আছে নে এতিয়া?
উম এতিয়া ওচৰে পাজৰে এনেই এনেই আৰু ঘূৰি ফুৰিছোঁ। কিনো কৰিবা আৰু নহলে।
বাকি এই কৰবাত যোৱা প্লেনিং ক কৰা নাই?
যো ৱা প্লেনিং মানে কিনো আৰু যাব লাগিব কৰবাত, টাইম চাইম আহকচোন টাইম টো আহিলে কি হয় কি নহয় কৰিম আৰু। তাকে হে। তুমি? আহ?
দোৱাবাৰীলে গৈছিলোঁ। চে চাল চেঁচা ত যে আমি যোৱাবাৰ গৈছিলো ভাল লাগিলে
অঁ ক চাগে বহুত বেছি ভাল লাগিলে নেক্টো টিপটো আমি কেতিয়াকে মানে কোন দিনাখন বা কোন তাৰিখে বা কোনবাৰে গ'লে ভাল হ'ব বাৰু
উ তাকে সেইটো
তাৰিখতো
তাৰিখটো চাব লাগিব ভালকে চবৰে তাৰিখটো মানে চবৰে সময় সুবিধা মিলাইহে যাব পৰা হব আৰু
তাকে
তাকে বাকী ভাত পানী?
ভাত পানী ৰাতিপুৱা এবাৰ খালো। তাৰপিছত দুপৰীয়া সময়ত তোমাৰ নেখালো ভোক নেলাগিলে। তাৰপৰা এতিয়া এই গধূলি সময়ত আৰু এই অ মাংস অকমান আনি পেলাই বনাই মেলি আৰু খাই ব শুই থাকিম আও। অ দাদা দাদা তোৰ দাদা নহয় তুমি খালা? বৰ্তমান মই ঘৰতে আছো আৰু কিনো কৰিবা একোফালে সুবিধাই মিলা নাইচোন। ঘৰতে খাইছো। শুইছো।
ঠিকেই আছে।
তুমি?
কি কৈছা?
তুমি তুমি?
ময়ো বত বৰ্তমান আছো ঘৰত এনে কি কৰি বাৰু
অ
কাম বনো তেনেকে হেৰি কৰা নাই।
অ খোৱা বোৱা হল নে নাই?
খোৱা বোৱা পিছবেলাটো খালো বাৰু। বাট কি তোমাৰ ৰাতি সাঁজটো বনাই থকা হৈছে।
ৰাতিৰ সাজটো এতিয়া কিহে বা?
মাংস আনিছো। তোমালোকৰ নিচিনা চেম।
অ ক'পা?
আমাৰ ওচৰতে কাটে।
অ অ কিমান?
মান নহ উম কেজি এটা আনিলো তোমাৰ। আমি তিনটাহে বাকী সেদে চলাই দিম আৰু। আৰু সেই মানে মান খাই সেই নালাগে মানে মই কেকে ভাল নাপাওঁ।
কেলে?
এনেই।
অ, স কিব হুঁচৰি মাৰিছিলা নাই এইবাৰ?
উম উম আহিছিল তুমি,
মইতো এ বিহু মাৰিলো বাৰু বিহু তোমাৰ একমাহ মাৰিলো ভালেই লাগিলে দৌৰলে দৌৰলে ফুৰিবলৈ গলো। খুৰাও হ'ল বিহুমোৱাও হ'ল। অ চবেই কৰা হ'ল।
মই এইবাৰ বিহু বিহুতো মৰাতো মাৰিলো, কিন্তু মানে সেই আঁতৰত যাবলৈ নহলে অকমান অসুবিধা আছিলে ঘৰত।
অ। বিহু প্ৰগ্ৰেম চাইছা?
কি কৈছা?
অ বিহু প্ৰগ্ৰেম
উম প্ৰগ্ৰেম চাইছিলো
কত কত চালা প্ৰগ্ৰেম?
ওচৰতে।
ওচৰতে হ'লেও মানে আৰু কেইখন চালা?
উম তিনিখন তিনিখন উম তোমাৰ চাৰিখন চোৱা হ'ল।
অ। অকল চাৰিখনেহে চালা
উম।
আৰু নো কেলে নাচালা
কি কবা ঘৰত ৰাতি বিয়লি ওলাব নিদিয়ে
ৰাতি মেলি সুধি পেলাই যাব লাগে বা আজি চিনেমা এখন চাওঁগে চিনেমা ফাংচন এখন চাওঁগে ফাংচন এখন চাই মেলি আহিম আৰু দে আৰু যাবলৈ বুলি,
হব বাৰু তথাপিও ঘৰত মানা কৰাৰ পিছত যাবলৈ অকমান অসুবিধা হয়।
উম হ'ল সুধি মেলি গলে চাগে একো নহয় আৰু যাবলে দিব পাই চাগে দুবাৰ মান তিনিবাৰ মান চাৰিবাৰ পাঁচবাৰ চবালৈকে সুধিব পাৰি আৰু উম বাকী ৰাভা দি অ হেৰিয় অ তোমাৰ চাহ তাহ খালো বাৰু চাহ ময়ো খালো চবেই খালে চাহ হত আজি চেনীত ঢেৰ হল তাকে বেছি চাহ তেনেকে খাব নোৱাৰিলো বাৰু সেইকাৰণে
উম উম। উ। কি ফৰেষ্ট লাইফ কেনেকুৱা চলিছে?
কলেজলে কিনু কম আৰু কলেজ চলি আছে তেনে তেনেয় আহে কলেজনো কি এদিন যাঁও দুদিন যাওঁ আকৌ এদিন নাযাওঁ ক্লাছ বিলাক সম্পূৰ্ণ সম্পূৰ্ণ হৈয়ে আছে কেতিয়াবা নহয়ও কেতিয়াবা হয় ওঁ
কৰা কৰা ভালদৰে কমপ্লিট কৰা ক্লাছ কেইটা
তোমাৰ তোমাৰ কেনেকুৱা চলিছে কলেজৰ জীৱনটো
ঠিক ঠাক আৰু বৰ্তমান
অকল ঠিক থাকেই নে
উম পাছত কি হয় দেখা যাব। আৰু তোমাৰ এক বছৰ ওচ আছে।
অঁ এক বছৰ প্লেনিং টো
এক বছৰটো গৈ লওঁকচোন বাৰু তাৰপিছত আৰু মানে সোমাওঁক
অঁ তাকেহে
বাকী তোমা আৰু দুবছৰ ছৰ আছে ন
মোৰ দুবছৰ আছে অঁ দুবছৰ টো যাওঁক, এই দুবছৰ য় এনজয় কৰাও হ'ব অহা মেলা চব কৈছো আৱ
বাকী তাৰ পিছত কি চিন্তা কৰা হৈছে হৈছে
বাকী তাৰপিছত টো কি চিন্তা কৰিম দুবছৰ টো যাওঁকচোন বাৰু এ এবছৰে যোৱাই নাই আৰু এবছৰ আছেই সেইটো বছৰওঁ গৈ লওক এইটো বছৰ গৈ লওক তাপা আকৌ নেক্সট বছৰটো কমপ্লিট হৈ লওঁক তা পিছত ভাবিম আৱ কিবা এটা
তাকে তাকে আমি চেঁচা জৰ প্লানিং কৰি লাগিব
তাকেহে চেঁচাতো যাবই লাগিব কাৰণ শিৱসাগৰ বহুত বেছি ভাল লাগিলে চেঁচালে এইবাও যাবই লাগিব চেঁচাটো যাব লাগিব তাকে টাইমটো চাব লাগিব আৰু সুবিধাটো চাব লাগিব বাকী বাৰ মাহ চব চাব লাগিব ন চব চাই মেলিহে যাব পৰা হ'ব
হয় বাৰু লগৰ কেইটাকো লগ ধৰিবা
অ লগৰ খিনিকো লগ ধৰিম বাৰু বাকী তোমাৰ লগৰ খিনি যোন য'ত যেনেকে হয় আৰু লগ ধৰিবা কবা আমি এনেকে তেনেকে চেঁচাত যাম বুলি। বাকী চেঁচালে যোৱা হ'লে গৈ কিন্তু আকৌ ভাল লাগিব দেই চেঁচালে
বেছি ভাল লাগে
সৰহকে হ'লে বেছি ভাল লাগিব অঁ মানে কমেও মানে হ'ব লাগে আৰু বহুত খিনি হ'ব লাগে তেতিয়া গৈ ভাল লাগে মানে ফূৰ্তিটো বেছি ভাল আৱ ইনো গ'লে এদিন হে যাম এদিন এদিনতে ফূৰ্তি চূৰ্তি কৰিব লাগে ফূৰ্তি কাটি মেলি কৰি আৰু ধুনীয়াকে খাই বৈ আহিব লাগে আৱ গধ
উম হোম বাকী ঘৰত সকলোৰে ভাল
বাকী ঘৰত সকলোৰে ভাল, তোমালোকৰ ভাল।
আছোঁ আৰু যেন তেন।
অ এই বিহু খানা খালানে নাই, পিছে?
উম বিহু খানা খোৱা হৈ গ'ল।
আহ বিহু খানা কিহে কিহে খালা?
সেয়াই আৰু তোম মাংস আনিলে।
অ'।
মানে আমি বেছি দিনো নেগালোঁ। কিন্তু দুদিন মান গালো তোমাৰ তাৰপিছতে দুজনমান বাহিৰত আছিলে, বাহিৰলে যাব লগা হ'ল। সেইটোকাৰণে সোনকালে সামৰি মেলি খানাটো খাই দিলো আৰু
অ অকল এটা খানাই খালানে, নে খানা মানে দিনত গোৱা ৰাতি গোৱা বা আকৌ একেবাৰে ৰাতি শেষত গোৱা তেনেকে ভাগ ভাগকে খাইছা।
নহয় নহয় তাতে আমি সমাপ্ত দিলো আৰু।
এ তাতে নেকি আমি আকৌ তিনটা চাৰিটা মান খালো মানে। সেইটো কাৰণে সুধিছো আৰু।
ঠিকেই আছে। বাৰু তেতিয়া নিশ্চয় লগ পাম সোনকালে।
ঠিক আছে লগ পাম লগ পাম দিয়া।
এয়া দিয়া ল'বা ভাল হ'ব।
অ তুমিও লৈ থাকিবা, আৰু খবৰ খাতি বিলাক।
উম হম ঠিকে আছে বাৰু তেতিয়া দিয়া হ'ব হম। হম।